উম',
ভাল-ভাল, তোমাৰ?
হহ- হহ আছো-আছো ঠিকেই আছো, কিন্তু?
এ', বতৰ কেনেকুৱা?
বতৰটোৰে চিন্তা এটা হৈছে। একটো আপোনাৰ গৰম ৰিন তাৰ ওপৰত দা অহ ', বহুত প্ৰদূৰষণ। আৰু মানে ইমান মানে টু হুইলাৰ হৈছে।
উম',
দুচকীয়া বাহন ইমান হৈছে মানে,
উমহো চাগে একেবা ডিঙিৰ ভিতৰতে সোমাই যা পেট পায়গে।
একদম মানে, গোটেইখন কলাপ কলা ধোৱা তেনেকুৱা হৈ থাকে। দূৰৰ পৰাই
হয় দিয়া মানে চব জেগাতেই হৈছে। অকল তাত বুলিয়েই নহয় মানে, আমাৰ এইফালেও, আমাৰ ইয়াত মানে কি হৈছে। আমাৰ এই যিটো অহা ৰাস্তা মেইন ৰাস্তা পৰা সোমাই অহা ৰাস্তা কথাটো মানে আজি হ'ল একমাহ মান খান্দিলে-খান্দি এটাত চি চি ব্লক আহিছে বোলে মানে চেংচন হৈছে ৰাস্তাত। ত বনাব মানে, ত যি খান্দিলে খান্দাৰ যি মানে ঘোগোলা মানে, তুমি বাহিৰত টো ওলাব নোৱাৰাই অ মানে কিবা খন গলি মানে ধূলি এনে নাকে-মুখে সোমাই মানে ইমান ধূলি তাকে ভাবিছো ইমান দিন হ হ'ল এমাহৰ ওপৰ হ'ল তাত কোনো হাতে-কামে লগাই নিদে দুই এজন মানুহ আহে আৰু মাজতে সেই অকমান কিবা এটা কৰিলে এদিন ৰুলাৰ এখন চলালে তাৰ পৰাা নাই নাই নাই আৰু বন্ধ তাকে বলো কি কৰিবলে বহি হি আছে মানে চব চাইডে চাইডে এই বালিবিলাক অ', বাল্টি বিলাক পেলাই পেলাই থৈছে জেগায়ে জেগায় কিন্তু মানে কাম লগ কোৱা নাই সেই সোপাটো ধূলি হয় ন' গো মানে মা দি দিয়া তাৰ বালি-শিল দিয়া সেই অই ধূলি গাড়ী এখন গ'লে গোটেইখন বগা আৰু
ৰাস্তা বনোৱাৰ সেয়াটোতো ক'বই নালাগে এনেই মানে বাঁহ ধনৰ টো গেছৰ পৰা ওলাই সেইটো সেইটোৱে আৰু ৰাস্তা বনালে যি অৱস্থা হয় সেইটোও মানে এটা বেলেগেই আৰু কাহানী তাকে এতিয়া আমাৰে ধৰক ব্ৰীজ বনাই ঠাকা সময়ত এদিন মানে এটা চাইড মানে পেচেঞ্জাৰ যাব দিছে আৰু এটা চাইড মানে ব্ল'ক কৰি ৰাখিছে সেই মানে উ সমান কৰি আছে আৰু ইটো কিবা বিটুমিন ডি ইউজ কৰি তাৰ পিছত আৰু ওচৰত যে গৈছো সেই দূৰৰ পৰাই গোন্ধ গাল পাইছো। গোন্ধ গাল পাইছো মই তাকে ভাবিছো মানে অকণমান সময়ৰ কাৰণে উশাহটো বন্ধ হৈ যোৱাৰ নিচিনা হ'ল। তাৰপিছত আৰু মই ভাবিছোঁ, এওঁলোকে কেনেকে কাম কৰি থাকে? এই, এইটো অৱস্থাত। মানে মই অকমান সময়ো মানে, কিমান সোনকালে, সেই জেগাডোখৰ পাৰ কৰি যাওঁ আৰু তেনেকুৱা লাগিছে। আৰু তেনেকুৱা এনভাইৰমেন্টত তেই, এই মানুহ বিলাকে কাম কৰি থাকে। সেই ৰাস্তাৰ কাম। তে-তেওঁলোকৰ মানে লাংচটো চাগে পা থৰ হৈ গৈছে, চাগে।
হ'ব পাৰে ন! কাৰণ, তেওঁলোকেতো প-প্ৰত্যেক দিনেই ধৰা সেই আ, দুবেলা দু-সাঁজৰ কাৰনেইটো যথেষ্ট কষ্ট কৰে, ন!
উম, তাক
ও, ও, তেওঁলোকে ধূলি বালি, তাকে দুখ লাগে চিন্তা, দেখিলে কৰিলে, কাৰণ ইমান কষ্ট কৰে। ন সেই, তেওঁলোকৰতো এনেকুৱা নহয় যে বহুত ট-টকা, দৰমহা পায়। এটা ধৰা, ও দিনটো হাজিৰা হিচাপত কিছু মানে দিয়ে ন!
ও, হু। তাকেইেটো। আমাৰ মানে মোৰ অকমান সময়ে কেনেকুৱা লাগি গৈছিলে। ত' তেওঁলোকেতো দিন ঔ দিন সেই তেনেকেই থাকে, তাৰে কাম কৰে। ত' মানে
এ, সেই মোৰো সেই ধূলিসূপা খাই, খাই মানে তোমাৰ এইটো ম, ম কাঁহ আহিছে আৰু নতুনকে আৰম্ভ হৈ গৈছে আৰু ধূ
অ', শুনিছো, শুনিছো সেইটো কি? অ' ধূ ধূলি পা হৈছে? অউ।
মানে, ধৰা গাড়ী-মটৰ ত' আহা-যোৱা কৰিয়ে থাকিব ন!
ও, হু, হু।
যিহেতু সেই ফালেদিয়ে চব আহা-যোৱা কৰিব, সে-সেই গাড়ী-মটৰ যোৱাৰ পিছতে, যিটো মানে অ', কিবা ৰঙা নিচিনা মানে ধূলিবিলাকো, কা ৰং। ৰঙা, বগা ধূলি উৰি আহে একদম। বাহিৰতটো তোমাৰ, অ'। গছৰ পাতবিলাকো চাবই নোৱাৰি আৰু। একদম কিবা হৈ আছে। তাকে, ৰাস্তাটো বনাই দিলেও অকণমান হ'লেও ধূলিৰ পৰা আমি মানে পৰিত্ৰাণ পাওঁ।
হয়, তাকেতো কিবা।
অকণমান এতিয়া অকণ ভাল হৈছে? বৰষুণ দিয়াৰ কাৰণে তাৰ ৰাস্তা পদূলি। সেমেকি আছেতো।
অ অ অ অ সেইটো হয় কিন্তু দেই এই। এই দুদিনমান কিন্তু আমাৰ ইয়াতেও বৰষুণ। বতৰটো যথেষ্ট মানে। ঠাণ্ডা তাৰ আগৰ দুদিন মানে। ইমান গৰম আছিলে ধূলি ৰ'দ। ইমান আছিলে আৰু আজি। এই বতৰটো একো ক'ব নোৱাৰা। অৱস্থা মানে এই বৰষুণ। এই এই হেৰি মানে। বতৰৰো ম চুইং হৈছে নেকি ঠিক নাই।
হ'ব পাৰে দেই যিহে আৰু তোমাক কি ক'বা আৰু এনেকুৱা
নোৱাৰি আজি। যদি ভাল কালিলে বেয়া। আকৌ কালিলৈ যদি আমি ভাবি থাকো কিমান বেয়া হ'ব। সবতকে সেইটোয়ে ভাল হ'ব মানে কৰ'বাত
আৰু বতৰত যেতিয়া তোমাৰ এই নিউজে চিউজে আগজাননী দিয়া ধৰা। ধৰা। আজি ধুমুহা আহিব বা এনেকুৱা আহিব সেইদিনাখন উল্টা আকৌ, সেইদিনাখন ওল্টা হৈ থাকে আকৌ সেইদিনাখন ওল্টাই ৰ'দহে দিয়ে।
মানে সেই আৰু উম, বতৰৰ বিজ্ঞান বিভাগেও মানে ধৰিব পৰা নাই মানে এতিয়া কি নিউজ দিওঁ এ সেই নকবা আৰু মোৰতো এতিয়া লাগিছে এতিয়াতো বহুত ঠাণ্ডা ঠাণ্ডা অকণমান পৰিৱেশ টাইপ হৈ আছে, অ দুদিনমান বৰষুণ দি এতিয়া চাগে অহাতো দিন কেইটা চাগে একেবাৰে ৰ'দ মানে এনেকুৱা পৰিব। মই সেইটো ভাবি ভাবিয়ে ভয়ে লাগে। আপোনাৰ কাহটো বৰকে হৈছে হবলা?
অ', মানে ধূলি ডেইলি পাই থাকো ন। পাই থাকোঁতে, পাই থাকোঁতে মানে সি বাঢ়ি গৈ আছে। উহু', উহ-উহ'। দেখাইছিলোঁ। দেখাই পেলাই অকণমান ভাল পাইছোঁ। এই মাজতে মানে এনেকে সুৰ সুৰাই থাকে।
অ সেই আৰু। কিবা ধূলি ডক্তৰে ডক্তৰে কিবা ধূলি কাৰণে কিবা পৰীক্ষা কৰিব দিছে নেকি?
নাই, নাই, নাই, মোক মানে এণ্টিবায়টিক দিলে। অকণ কাহটো বেছি হৈ গ'লতো মাত-চাত ভাঙি গৈছিলে। এণ্টিবায়টিক দিলে, এনেকে খালো। এতিয়া কোৰ্চটো কৰিলোঁ। কিন্তু সে মানে কি কৰিলে কি হ'ব। মানে সদায় ধূলিটো পাই থাকো নহয়। সময়ে সময়ে গৈ থাকে। সেইটো কাৰণে অকণমান আকৌ অ', ভাল হোৱা নাই। মই তাকে ভাবিছোঁ, আকৌ এবাৰ যাওঁ নেকি চেক-আপতে।
অহ', কিমান দিন হ'ল?
অ', ডক্টৰ দেখোৱা পো দিনমান হ'ল। দৰৱ খোৱাও পোন্ধৰ দিনমান হ'ল অ', অ', দৰৱ খোৱা অ' দৰৱৰ আৰু নাই। সেই-সেইে তাকে বোলো অ', মানে সৰু সুৰাই থাকে। মানে দিনটো একো নহয়। কিন্তু টো মানে মই লক্ষ্য কৰিছো, ৰাতি ভাগ হ'লে বেছি হয়। মানে টা শুই যোৱাৰ পিছত একো একো নাই। কিন্তু মানে হোৱাৰ আগলৈ সে সেইখিনি সময়ত তেনেকুৱা
অকল শুকান কাহ হয়নে? মানে ভালকে ওলাইও নাহে, আৰু কিন্তু কা-কাহি থাকিবও মন যায় তেনেকুৱা, অ এইটোতো একদম উম', এইটোতো একদম, অ অ এইটো একদম ধূলি চুলি বিলাকৰ পৰা হোৱাই এলা জি হয় এইটো। এইটো শুকান কাহটো মোৰো হয় মানে এনেকে নেৰা-নেপেৰাকে লাগে।
অ', মানে কেতিয়াবা এনেকুৱা লাগে কথা চথা ক'ব নোৱাৰো আৰু মানে এনে কুৱা লাগে মানে কাহিয়ে থাকিম আৰু দিন-ৰাত। আবিলাক কৈ কৈ তো মোৰ মানে বকু পেট এইবিলাক চব বিষ খাই গৈছে নহয়।
অ অ অ বুজিছো বুজিছো। ই মোৰ এবাৰ হৈছিলে। তেনেকুৱা একেবাৰে এইটো কিন্তু ধূলি- এলাৰ্জিয়েই হয় মই যিমান দূৰ গম পালো, এলাৰ্জি নিচিনাকে খজুৱাই খজুৱাই থাকে নেকি বাৰু?
অ ডিঙিটো সুৰসুৰাই থাকে যে, এনেকে থাকিলে ভাল লাগে।
অ -অ- অ এই হয় দিয়ক হয়- হয় সেইটো এই প্ৰদূষণৰ পৰাই হয়। অ- হয় টো। নকব আৰু কি- ধ মোৰ মৌ চৌ খালে থিক- ঠিকে থাকে নে নাই।
মৌ চৌ খালে সেই খোৱা সময়খিনি ঠিকে থাকিবাই। দু ঘণ্টামান তাৰপিছত আকৌ আৰম্ভ হৈ যায়, তাৰমানে একোৱেই কাম দিয়া নাই মই তুলসী মৌ আদা সেয়াও খালোঁ। কাম নাই দিয়া, উম- কাম নাই দিয়া।
কৰিছে নে নাই?
অ সেয়াও কৰিছো- কেইদিনমানৰ পৰা নাই কৰা দেই কিমাননো কৰিম?
কিমান কৰিব? তাকে সেইটো হয় বাৰু কিমাননো কৰিব।
তাকে মই এবাৰ ভাবিছোঁ বোলো এল'পেথিক চিকিৎসা বাদ দি পেলাই আয়ুৰ্বেদিক চিকিৎসাতহে যাওঁ নেকি!
উম-উম-
কিবা ওলায়ে নেকি বোলো।
নাই ঠিকেই ঠিকেই কাৰণ
মামা এজনে ক'লে। তেওঁৰো মানে কাহ এটা হৈ হৈ মানে তেওঁ ভাল নাপালে, তাৰপাছত তেওঁ বোলে আয়ুৰ্বেদিকৰ কিবা- এটা মেডিচিন কৈছিলে নামটো পাহৰিলো। সেইটো খোৱাৰ পিছতে তেওঁ মানে এতিয়া ভাল আৰু। সেইকাৰণে মানে মই ভাবিছোঁ ময়ো যাওঁ নেকি! মোৰতো ইমান দিন হ'ল একমাহৰ ওপৰ হ'ল। ভাল হোৱা নাই মই বোলো আয়ুবেদিকতে যাওচোন। কিজানি ভাল পাওঁ।
উম -উম -উম কাহটো কাহটো কিন্তু পিছে অকণমান সময়ো লাগে ঠিক হ'বলে।
লাগে লাগে। এই এইটো কাহ মানে মোৰ- তোমাৰ, উম, দুহেজাৰ তেৰ বাৰ তেৰ মানত এবাৰ হৈছিলে। একমাহমান মই ভুগিছোঁ কাঁহটোত, তাৰপিছত যেনিবা নিজে নিজে ঔষধ খাওঁতে ভাল হ'ল। এই টো শিকিলো মই সেই ঔষধটো মনতো নাই প্ৰেছক্ৰিপশ্যনো নাই। আ, মানে লিকুইড কিবা এটা খাব দিছিলে ডক পাই জোনে কিন্তু সেই ঔষধটো মই ঘত। শেষ কৰাৰ পিছত মই মানে খুব ভাল পালোঁ। এতিয়াতো মই তোমাৰ লিকুইডো খালোঁ এন এণ্টিবায়টিকো খালোঁ এলাৰ্জি ঔষধো খাই আছো। একো কাম দিয়া নাই মানে, দিছে। অলপমান ভাল পাইছো নোহোৱা বুলি নকওঁ, কিন্তু সম্পূৰ্ণ ভাল হোৱা নাই।
প্ৰায় দশ বছৰ পিছতে হৈছে মানে এতিয়া আকৌ।
অ, একমহীয়া-একমাহকে ভুগিছো মই, এইটো এতিয়া মানে দীঘলীয়া আৰু এনেই ধৰা কেতিয়াবা হয়, ঔষধ চখদ খালে ভাল হৈ যায় কিন্তু মানে এ-এনেকুৱাকে মানে দীঘলীয়া কাহটো অ', সুৰ-সুুৰীয়া সেই কাহটো মই নাই এনে আৰু কাঁহ-কফ এইবিলাক থাকিব কেতিয়াবা। কিন্তু খুব কম হলে মানে নেৰা নেপেৰাকে বহুত বছৰৰ মূৰত হৈছে।
অ, অ অ, বুজিছো মোৰো তেনেকুৱা ঠিক সেই বহুত বছৰ আগত সেই টো এটা হৈছিল মানে মই কথাই পাতিব নোৱাৰো, মানে কাহ আহিয়েই যায়। মানে আৰু ইমান মন যায় কাহিবলৈ কিন্তু বাৰে বাৰে কিমান কাঢ়িবা ন বেলেগৰ আগত লাজো লাগে। মানে দবাই দবাই ৰাখো অ তো' সেইটো দবাবগে নোৱাৰি আৰু মানে। কাঁহটো ওলাইে যায় আৰু এইটো বৰ বেয়া লেতেৰা কাঁহ এইটো।
অ', কেতিয়াবা আকৌ একোৱেই নেমানে দিনটোত ধৰা কেতিয়াবা এনেকুৱা লাগে যে মোও পাহৰি যাওঁ মোৰ কাঁহ এটা আছিল বুলি। আকৌ কোনোবা এটা সময়ত এনেকুৱা হয় যেন কাহাহে সেইয়ে আৰু মানে মই ভাবিছো মই তাৰ ভিতৰত চাগে স্কেন কৰিলে চব মানে প্ৰদূৰষণেও লব।
ঠিক আছে দিয়ক আপুনি হেৰি কৰিব দেখায়ে ল'ব। ডক্টৰক, মোকো জনাব এবাৰ মইও কলম বাৰু
অ', অ', অ', ঠিক আছে বাৰু হ'ব দিয়া অ', জনাম জনাম। আচছা জনাম দিয়া।
উম, উম ঠিক আছে দিয়ক ৰাখিছো অ', অ,।